শুনা পাইছো তাক।
কুচে
শুনিছোঁ-শুনিছোঁ, তুমি শুনা পাইছা?
ময়ো শুনিছো।
হয়, ভাল নে?
মই ভ-ভালে আছো, তুমি?
মোৰো ভাল। ভালেই আছো।
আজি ভাবিছিলো ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে অলপ আলোচনা কৰো।
নিশ্চয়। যিহেতু বৰ্তমান যুগত ইণ্টাৰনেট আমাৰ জীৱনৰ এক অবিচ্ছেদ্যং অংশ হয়, এই বিষয়টো তুমি এই মানে তুমি ভাল বিষয়ে বাচি লৈছা।
হয় থিকে। শিক্ষা, ব্যৱসায়, মনোৰঞ্জন, বিভিন্ন ক্ষেত্ৰত আজিকালি ইন্টাৰনেট ব্যৱহাৰ কৰা হৈছে।
হয় একেবাৰে সঁচা কথা ইণ্টাৰনেটে যেন সমগ্ৰ পৃথিৱীখননক মানে এখন সৰু গাঁওলৈ পৰিণত কৰি দিছে। দূৰত থকা মানুহৰ সৈতেও মুহূৰ্ততে যোগাযোগ-যোগাযোগ স্থাপন কৰিব পাৰি আৰু মানে দূৰত থকা মানুহৰ লগত দেখা-দেখি নহলেও ইণ্টাৰনেটৰ জৰিয়তে ভিডিঅ' কলৰ জৰিয়তে বা তেওঁলোকৰ লগত দেখা দেখিও হ'ব পাৰি। আহ ইণ্টাৰনেটৰ জৰিয়তে যেনেকে ইণ্টাৰনেটে যেনেকে পৃথিৱীখনৰ এখন সৰু-সৰু গাঁৱত পৰিণতছে সেনেকে মানে নালাগ যে মানুহবোৰ অহ, দূৰত থাকি পিনেউ দূৰত থকা যেন নালাগে নহয়নে বাৰু?
হয় ঠিকেই কৈছা। যোগাযোগৰ ক্ষেত্ৰত-ক্ষেত্ৰত ইণ্টাৰনেটত বিশেষ কৰিছে। কাৰণ আজি আহ আগতে চিঠি পঠাবলৈ বহুত দিন লাগিছিল দূৰলৈ কিন্তু আজিকালি ই-মেল, মেছেজ, আদিৰ জৰিয়তে বহুত সোনকালে এইবোৰ কৰিব পাৰি। নহৈ নে?
হয় একেবাৰে সঁচা কথা। আমি যিহেতু এইবোৰৰ জৰিয়তে আমাৰ মনৰ ভাৱ-ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ ইটোৱে সিটোৰ মানে বাৰ্তাবোৰ আদান প্ৰদান কৰিব পাৰোঁ ইণ্টাৰনেটে মানে আমাৰ যিখিনি জৰুৰী তথ্য বা সেই গোটেইবোৰ মানে ইজনে সিজনৰ লগত আদান প্ৰদান কৰাত বহুতে সহায় কৰে, নহয়নে বাৰু?
হয় ঠিকেই কৈছা।
হয়। বাৰু এই বিশেষকৈ আহ বিদেশত থকা আত্মীয় স্বজন বা বন্ধুসকলৰ সৈতে সংযোগ আহ ৰক্ষা কৰাটো মানে ইণ্টাৰনেটৰ ফলত বহুত সহজ হৈ পৰিছে। এ ইণ্টাৰনেটে মানে বিদ আহ বিদেশত হওক বা যিকোনো বাহিৰৰ দেশ হওক তাতে মানে আমাৰ আত্মীয় স্বজন বা বন্ধু হওক বা পৰিয়ালৰে কোনো-কোনো মানুহো কিয় নাথাকক, এই ইণ্টাৰনেটৰ জৰিয়তে মানে আমি মোবাইল ফোনৰ জৰিয়তে হওক কম্পিউটাৰ লেপ পৰ জৰিয়তে হওক আমি আমাৰ এই স্বজনৰ লগত মানে সম্পৰ্ক স্থাপন কৰিব পাৰো। বাৰু এই শিক্ষাৰ ক্ষেত্ৰত ইন্টাৰনেটৰ কি-কি সুবিধা আছে জানানে তুমি?
শিক্ষাৰ ক্ষেত্ৰত ইন্টাৰনেটৰ বহুতে সুবিধা আছে, কাৰণ ইয়াৰ জৰিয়তে আমি অনলাইন ক্লাছ, ডিজিটেল লাইব্ৰৰী এইবোৰো পাইছো। তাৰপৰি কভিড নাইনটিনৰ সময়ৰ পৰা ইয়াৰ ব্ৱহাৰ বেছিকৈ বৃদ্ধি পাইচিলে হৈ নে, শিক্ষাৰ ক্ষেত্ৰত? কাৰণ তেতিয়া আহ লকডাউন আছিল সকলোফালে ল'ৰা ছোৱালী ছাত্ৰ ছাত বিদ্যালয় যাব নোৱাৰিছিল এতিয়া অনলাইন ক মাধ্যমেৰে আমি শিক্ষা লাভ কৰিছিলো। সেইবাবে মোৰ মতে শিক্ষাৰ ক্ষেত্ৰত ই এক বিশেষ ভূমিকা লাভ কৰিছে।
হয় একেবাৰে সঁচা কথা কৈছা। তুমি। আহ এই শিক্ষাই মানে কি ইণ্টাৰনেটে মানে শিক্ষাৰ ক্ষেত্ৰত যিমান খিনি ভূমিকা আগবঢ়াইছে, কভিডৰ পিছত তুমি যেনেকে কলা কভিডৰ সময়ত ইমান খিনি সহায় কৰিছে হেল্প ইন্টাৰনেটে অহ এইটো ঠিকেই ক'লা তুমি যিহেতু সেই কভিড-কভিডৰ সময়ত যিহেতু গোটেই বিদ্যালয়, বিশ্ববিদ্যালয় এই গোটেই মানে বন্ধ আছিলে। আহ এৰ ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী কোঠাত আহ যাব-যাব পৰা নাছিলে, বিদ্যালয় যাব পৰা নাছিলে। আৰু তেতিয়া মানে এই অনলাইন মাধ্যমেৰে ইন্টাৰনেটৰ জৰিয়তে উ এ। শিক্ষক- শিক্ষয়িত্ৰীসকলে তেওঁ- অনলাইন ক্লাছ লৈছিলে আৰু তেওঁলোকে বহুতো তথ্য আহৰণ কৰিব পাৰিছিলে। ক'ভিড আহ ক'ভিডৰ সময়তো মানে তেওঁলোকৰ শিক্ষা আহ। শিক্ষা ৰখি থকা নাছিল। শিক্ষাত একো বাধা আহা নাছিল নহয় নে বাৰু।
হয় ঠিকেই কৰিছা। মোৰ ব্যৱহাৰ ক্ষেত্ৰত ইটা। প্ৰভাৱ যথেষ্ট দেখা যায় নহয়নে।
হয়। টো একেবাৰে সঁচা কথা ব্যৱসায়ৰ ক্ষেত্ৰতো ইন্টাৰনেটৰ প্ৰভাৱ আহ মানে অতিকৈ গুৰুত্বপূৰ্ণ মানে ই কাৰণ ই ই কমাৰ্চ ব্যৱস্থাৰ জৰিয়তে ব্যৱসায়ীসকলে আহ নিজৰ সামগ্ৰী বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিক্ৰী। কৰিব পাৰে আৰু গ্ৰাহকসকলেও ঘৰতে বহি সামগ্ৰী কিনিব। পাৰে যেনেদৰে আজিকালি আমি হে সকলো ব্যৱহাৰ কৰি থকা ফ্লী। কাৰ্ড। এমজন আজিঅ' আৰু বহুত ধৰণৰ এনেকুৱা এ আছে মানে অনলাইন ব্যৱ ব্যৱস্থা আছে য'ত আমি। ঘৰতে বহি উম বস্তু অৰ্ডাৰ দিব পাৰোঁ আৰু আজি কালি তেনেকুৱা- ত সুবিধা হৈ গৈছে আমি এইমাত্ৰ অৰ্ডাৰ দিয়া বস্তুটো আমি পোন্ধৰ বিশ মিনিটৰ ভিতৰত আমি আমি পাই যাওঁ। এনেকুৱা বহু খিনি এপ্লিকেচন পাবা। টিচন ওলাইছে যেনে তাৰ কিছুমান উদাহৰণ হ'ল। বিলিংকিড ইনষ্টামাৰ্ট ফ্লিপকাৰ্ট মিনিচ এই সকলোবোৰ মানে য'ত হয়। ইণ্টাৰনেটৰ জৰিয়তে এইবোৰ মানে অ। অতি আমাৰ বাবে অতি সুবিধাজনক হৈ পৰিছে নহয় নে বাৰু।
হয় হয় হয় ঠিকেই কৈছা। আমাৰ যদি ব্যস্তৰ জীৱনৰ ফলত। কোৱা।
হয় হয় কোৱা তুমি।
আৰু আজিকালি ব্যস্ততাৰ জীৱনৰ ফলত বহুতে মানুহে আহ বাহিৰত যায় বস্তু কিনাতকৈ ঘৰত বহি বস্তু কিনিয়ে বেছি ভাল পায়।
হয় এইটো একেবাৰে সঁচা কথা আ বাৰু এই অনলাইন - আৰু ডিজিটেল পেমেণ্টৰ সুবিধা। তেওঁ মানুহৰ জীৱন সহজ কৰি তুলিছে নেকি?
হয় ঠিকেই কৈছা। তাৰ পিছত ই আই নেট বেংকিং আদিৰ সত মৰতে ধন লেন দেন কৰিব পাৰি আৰু আজিকালি বহুতে নগদ ধনৰ পৰিৱৰ্তে ইউ পি আই ব্যবহাৰ কৰে বা কোনোবা সৰু সৰু দোকান হওক বা ডাঙৰ দোকান হওক। তাতে কিবা বেলেগ থাকক কিন্তু ই ইউ পি আইৰ ব্যৱস্থাতটো থাকিব। হয় আৰু অকল। দোকানতে নহয় বিভিন্ন পৰিবহন ব্যৱস্থা আজিকালি ইউ পি আই ব্যৱহাৰ কৰা হৈছে আৰু বহুত ব্যৱস্থা যে। ডিজিটেল ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে আজিকালি। মানুহে নগদ আহ নগদ আহিলে। মানুহে নগদ ধন ৰাখিলে চুৰ হৈ যাব বা পৰি যাব এইবিলাক ভ। মে আজি কালি ডিজিটেল পেমেণ্ট। বেছিকৈ ব্যৱহাৰ কৰে। আৰু তদুপৰি অনলাইন বেংকিং আজিকালি বাঢ়ি গৈছে কাৰণ সকলোৰে ইমান সময় নাথাকে ইমান ব্যস্ত। জীৱনৰ ফলত কি ভাবে। তেওঁলোকে মোবাইলৰ জৰিয়তে এইবিলাক কৰিবলৈ ভাল পায়।
হয় এইটো একেবাৰে সঁচা কথা কৈছা তুমি।
বাৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ইন্টাৰনেটে কেনেদৰে সহায় কৰিছে?
মই ভাবোঁ যে স্বাস্থ্য ক্ষেত্ৰতো ইণ্টাৰনেটৰ অৱদান অপৰিসীম। কাৰণ ইণ্টাৰনেটৰ সহায়ত। আহ টেলিমেডিচিন ব্যৱস্থা গঢ় লৈ উঠিছে ৰোগীয়ে ঘৰতে বহি চিকিৎসকৰ পৰামৰ্শ লব পাৰে আৰু স্বাস্থ্য সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰে যিহেতু আজিকালি। ইণ্টাৰনেটৰ যুগ তেওঁলোকে মোবাইল ফোনৰ জৰিয়তে ঘৰতে বহি যিবিলাক ঔষধ আছে সেই। ঔষধবোৰ তেওঁলোকে? অনলাইন অৰ্ডাৰ কৰিব পাৰে? আৰু ৰোগীয়ে ঘৰতে বহি। চিকিৎসকৰ পৰা ভিডিঅ' কলৰ জৰিয়তে পৰামৰ্শ ল'ব পাৰে। আ মানে তেওঁলোকক এতিয়া ৰোগী বেছি ৰোগী বিলাকে মানে এতিয়া বাহিৰত ওলাই গৈ ডক্তৰত ওচৰত গৈ বাহিৰত গৈ মানে দেখুওৱাৰ দৰকাৰে নহয় ডাক্তৰে অহ মানে ইণ্টাৰনেটৰ জৰিয়তে ফোনৰ জৰিয়তে মানে তেওঁলোক কৈ দিয়ে যে কি প্ৰতিপালন কৰিলে তেওঁলোকৰ ৰোগ ভাল হ'ব, সেইবাবে মই ভাবো যে স্বাস্থ্যৰ ক্ষেত্ৰতো ইটাৰনেটৰ মানে উ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই।
হয় ঠিকেই
হয় বাৰু এই ইণ্টাৰনেটে মনোৰঞ্জনৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা দিছে নেকি।
ঠিকেই কৈছো ইণ্টাৰনেটে মনোৰঞ্জনৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা দিছে। অনলাইন সংগীত চলচ্চিত্ৰ খেল চলচ্চিত্ৰ খেল ধেমালি সামাজিক মাধ্যম আদি মনোৰঞ্জনৰ গুৰুত্বপূৰ্ণউৎসৱ হৈ পৰিছে। আজি যদি আমি আমাৰ যদি কিবা উম এনে খালি টাইম থাকে বা আমি কিবা কৰিব খোজো বা আমাৰ যদি এনে থাকিবৰ মন ন যেতিয়া আমি এনেকুৱা ইণ্টাৰনেটৰ জৰিয়তে খেল ধেমালি কৰিব পাৰো। বা উম সামাজিক মাধ্যম সংগীত আদিৰ জৰিয়তে বিভিন্ন কাম কৰিব পাৰ নহয় ন'
হয় একেবাৰে সঁচা কথা কৈছা তুমি।
বাৰু ইন্টাৰনেটৰ কিছুমান অসুবিধাও আছে নহয়নে?
আছে -আছে মানে যিকোনো বস্তুৰে যদি সুবিধা থাকে তাৰে অসুবিধাও থাকে যিদৰে ইণ্টাৰনেটৰ বহুত সুবিধা আছে সেইদৰে মানে তেওঁ তাৰে অসুবিধাও গুৰুত্বপূৰ্ণ হয় প্ৰথমে মই ক'ব বিচাৰোঁ যে ইণ্টাৰনেটৰ অতিমাত্ৰা ব্যৱহাৰে সময়ৰ অপচয় ঘটাই আ বহুতে সামাজিক মধ্যম বা অনলাইন গেমত অধিক সময় ব্যয় ব্যয় কৰি নিজৰ মূল্যবান সময় নষ্ট কৰে মানে এই সমস্য়াটো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা পোৱা যায়। আহ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে মানে কি বুলি কয়! পঢ়াতকৈ বেছি আজিকালি অনলাইন গেমত অ' সময় বেছিকৈ কটাই বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যম যেনে ফেচবুক ইনষ্টাগ্ৰাম। টুইটাৰ টেলিগ্ৰাম এই সকলোবোৰ মাধ্যমত তেওঁলোকে বেছিকৈ সময় অতিবাহিত কৰে যাৰ ফলত মানে তেওঁলোকৰ অধ্যয়ন বা উৎপাদনশীলতা উৎপাদনত উৎপাদনশীলতা ক্ষতিগ্ৰস্ত হয় অ' আৰু ইণ্টাৰনেটে মানে এটা যিকোনো বস্তুৱে এটা মাত্ৰাত ব্যৱহাৰ কৰিলে তাৰে সদায় সুবিধা পোৱা যায় কিন্তু সেই বস্তুটো যেতিয়া ব্যৱহাৰ কৰাৰ ব্যৱহাৰ ব্যৱহাৰ কৰাৰ যিটো মাত্ৰা আছে সেইটো পাৰ হৈ যায় তেতিয়া সেই বস্ত বস্তুটোৱে সদায় মানে অসুবিধাৰ সৃষ্টি কৰে আৰু বেছিকৈ অনলাইন অনলাইন খেলাৰ ফলত ছাত্ৰ ছাত্ৰী হওঁক বা মানে যিকোনো মানুহৰে বেছিকৈ অনলাইন গেম খেলাৰ ফলত মানসিক চাপ। বৃদ্ধি পায় চকুৰ ৰোগ বাঢ়ে বা চকুৰ শক্তি কমি আহে স্মৃতি শক্তি কমি আহে তেওঁলোকৰ বিকাশতো বাধাগ্ৰস্ত হয় মানে এইবোৰ বহুত সমস্যা দেখিবলৈ পোৱা যায় নহয়নে বাৰু হয়।
আজালি বাঢ়ি গৈছে যেনে চাইবাৰ অপৰাধ ফিচিং তাৰ পিছত হেকিং অ তাৰ পিছত বিভিন্ন ধৰণৰ অ আজিকালি জালিয়াতি আজি যুগত এক ডাঙৰ সমস্যা হৈ গৈছে বিভিন্ন সমস্যাৰ সন্মুখীন হব লগা হৈছে।
হয় এইটো একেবাৰে সঁচা কথা কৈছা তুমি হয় বাৰু সামাজিক মাধ্যমৰ কুপ্ৰভাৱৰ বিষয়ে তোমাৰ কি মতামত
সামাজিক মাধ্যমৰ আহ দিশ আহ ইতিবাচক দিশ থাকিলেও আহ কেতিয়াবা ই ভুৱা খবৰ গুজৱ অনলাইন নিৰ্যাতন আৰু মানসিক চাপ বৃদ্ধ কৰে কাৰণ হব পাৰে আচলতে কোনো এটা ভাল বস্তুৰ আহ উপকাৰিতা উপপকাৰিতা দুয়োটাই থাকে এতিয়া এতিয়া আমাৰ ত এতিয়া কি আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি তাত ভাল অ ভাল দিশতটো ল আঁকালি লও বা বেয়া দিশ আকোৱালি ল‌ও খালি হে ভাল দিশটো সদায় আঁকোৱালি লব লাগে। তে আমাৰ আ হানিকাৰক নহয় ক্ষতিগ্ৰস্ত নহয়
হয় হয় একেবাৰে ঠিক কথা কৈছা তুমি মই ভাবো যে মোৰ মতেদি মানে ইন্টাৰনেট এটা শক্তিশালী আৰু উপযোগী সঁজুলি হোৱা উচিত ইয়াৰ সঠিক ব্যবহাৰ জ্ঞান যোগাযোগ আৰু উন্নয়নৰ দুৱাৰ মুকলি কৰি দিয়া কিন্তু অপব্যৱহাৰে বিভিন্ন সমস্যয়াৰো সৃষ্টি কৰে দিয়া সেয়হে মানে সচেতন আৰু দায়িত্বশীলভাৱে ইন্টাৰনেট ব্যৱহাৰ কৰাটো মানে অতিকৈ প্ৰয়োজন নহয়নে বাৰু
হয় হয় ঠিকেই কৈছা বাৰু আজি খুব সুন্দৰকৈ বুজাই দিলা তোমাৰ লগত কথা পাতি ভাল লাগিল দেই
মোৰো বহুত ভাল লাগিল তোমাৰ লগত কথাখিনি নতুন নতুন কথা শিকিবলৈ পালো ঠিক আছে বাৰু আজিলৈ সামৰিছো আকৌ এটা নতুন বিষয়ত কথা পাতিম আজিলৈ ধন্যবাদ
বিদায়, দিয়া!